কি কৰি আছা তুমি
মই এনে বহি আছিলো ৰ'বা তুমি কি কৰিছা
মইও এনেই আছোঁ মানে অলপ আগতে বা খেলাটো চাই ললো ত এইটো অলপ মন চন বেয়া হৈ আছে
কি চালা
এ ফিফা ফিফা নোচোৱা নেকি তুমি
ফিফা মই নাচাওঁ
অ মই মানে বহুত অলপবোৰ চাওঁতো ত অলপ আগতে খেলাটো শেষ হ'ল ত সটো চাই অলপ বহি আছোঁ এতিয়া। বেয়া লাগি আছে মানে মই মানে যিটো টিমৰ মানে ভাল পাও মানে সেইটো টিম হাৰি গ'ল ত বেয়া লাগি আছে অলপ
কোনটো টিম হয় তোমাৰ ফেভৰেট
মই আৰ্জেণ্টিনা এটা এটা আছে আৰ্জেণ্টিনা আৰু এটা হ'ল ব্ৰাজিল আৰ্জেণ্টিনাটো আছে চলি ব্ৰাজিল ওলাই গ'ল ত অলপ বেয়া লাগি আছে অলপ ভাবিছিলো ব্ৰাজিল লৈ অলপ আগবাঢ়ি যাব বুলি ভাবিছিলো কিন্তু এইবোৰ কি কয় আৰু হাৰি গ'ল আৰু সেইটো কাৰণে অলপ মন চন বেয়া কৰি আছোঁ
হ'ব দিয়া আৰু পাব নহয়
সেইটোয়ে আৰু মই নহয়
যিটো প্লেয়াৰ কাৰণে ব্ৰাজিলক ৰিটায়াৰমেট লৈ লৈছে এতিয়া
আৰু নেখেলে নেকি
নেখেলে এৰি দিছে আজিৰ পৰা আৰু কেতিয়াও নেখেলে। বুজিলা সেইটো, সেইটো কাৰনে অলপ বেয়া লাগি আছে মন চন তোমাৰ। মানে যিটো প্লেয়াৰ সৰুৰ পৰা চাই কেনে আমি ফুটবল খেলা শিকিছিলো মানে যিজন, যিজন প্লেয়াৰৰ পৰা আমি মানে চাই পিনে ফুটবল খেলা শিকো সেইজন মানুহ যদি এৰি যায় গমে পা বেয়া লাগিব অলপ।
বেয়াতো লাগে বাৰু।
বাকী আৰু তোমালোকে ক্ৰিকেট, চিকেট খেলা নে, ক্ৰিকেট কিবা ফুটবল বেলেগ খেলা, খেলা নে?
আমি, আগতে খেলিছিলো ক্ৰিকেট সৰু থাকোতে। এতিয়াতো আৰু ডাঙৰ হোৱা, বেডমিণ্টনে খেলা যায়।
কি কয়, সৰুতো ক্ৰিকেটও খেলিছিল নেকি তোমালোকে?
অ'।
আচৰিত, আচৰিত কথাচোন এইটো।
কিয় বা, আগতেতো বহুত লগৰ আ ছিল ন, ক্ৰিকেট খেলা কাৰণে, এতিয়া ডাঙৰ অ', অ' ল'ৰা-ছোৱালী চব মিক্স।
অ', তেতিয়া হ'লে পাৰে। কেনেকুৱা জোৰকে বল কৰিছিলা না, বল বেটিং কৰিছিল না, বলিং কৰিছিল তুমি?
চব কৰিছিলো, মানে আগতে বেছি ছি মোৰ ছোৱালী লগ নাছিল, গোটেই ল'ৰাবোৰ আছিল তেতিয়া সিহঁতে যি খেলে, মইও সেই খেলো।
ঘৰ পৰা তোমাক তই ছোৱালী নহয়, তই ল'ৰা হয়, এনেকুৱা কৈছিল নেকি?
হা, সেনেকুৱাই আৰু অলপ।
এই, ভালো অলপ মানে ক্ৰিকেট চিকেট এইবোৰ খেলিব লাগে, শাৰীৰিক মানে এক্সাৰচাইজ হৈ যায়।
উম।
ভালে তাৰ মানে তোমাৰ অলপ মানে এনেকুৱা খেলিলে মানে অলপ, শৰীৰৰ কাৰণেও ভাল আছে, মানে
তুমি খেলা নে নাই?
অ', খেলো, এতিয়াও খেলো ক্ৰিকেট খেলো, ফুটবল খেলো। তাৰপিছত বাস্কেটবল, বেডমিণ্টন চুইমিং এইবোৰ কৰোঁ এতিয়াও।
চুইমিং কৰিবও জানা?
অ', জানো।
ভালেই চোন।
এই পুখুৰী চুখুৰীত যায় থাকোঁ নহয়। আমাৰ ইয়াতে পুখুৰী আছে, আমাৰ ফালে অলপ পাহাৰৰ ফালে অলপ ডেম্প আছে। ত' তাতে যায় থাকো মাজে মাজে, ত' সেনেকে তাতে যায়, যায় সনেকে শিকি গলো আৰু মই।
নিজে নিজে?
অ', আমাৰ লগৰ বোৰে জানে সিহঁতই, সিহঁতৰ লগত অলপ প্ৰেক্টিচ কৰি, কৰি অলপ শিকি গলো আৰু এনেকুৱা।
আগতে আমাৰ পিনে পুখুৰী আছিলে। এবাৰ দুবাৰতো যাওঁ, কিন্তু মাহঁতে মোক আকৌ লৈ আহে।
কি কোৱা, দ আছিল চাগে সেইকাৰণে চাগে।
দ আছিল, কিন্তু আৰু হ'লেও ভাল লাগে ন, লগৰ লগত।
উম, উম সেইটোৱে কথাটো তুমি একদম উচিত, আৰু ঠিকেই কৈছা। মানে দ বহুত হ'য় ন, দ হ'লে অলপ সমস্যাও থাকে।
উম
ত সেইটো কাৰণে চাগে তোমাক উঠে আৰু যাব দিয়া নাছিল চাগে, বুজিলো কথাটো মই ঠিকেই পিছে এনেকুৱা ভালে কৰিছা তুমি
এতিয়াও যোৱা নে?
অ ক্ৰিকেট নে কিহত
অ ক্ৰিকেট খেলিব বা সাঁতুৰিব
সাঁতুৰিব মানে এইকেইদিন সদায় যাই আছোঁ কবলে গ'লে
ভালেচোন গৰমত ঠাণ্ডাও লাগে তেতিয়া
সেইটোৱে আমাৰ ঘৰৰ পৰাই দুই পাঁচ মিনিট দূৰতে আছে তো গুচি যাও তাতে ত সদায় সদায় যাওঁ আৰু যায় কেনে গাটো ধুই আহো তেতিয়া ঠাণ্ডা হৈ যায় শৰীৰটো
অ ক্ৰিকেট খেলিব যোৱা নে নাই এতিয়া আকৌ
ক্ৰিকেটো টুৰ্ণামেণ্ট চলি আছে আমাৰ
হয় নেকি তুমি আছা মানে
অ বহুত আগৰ পৰা খেলি আছো আমি মই একদম মই যেতিয়া কি ক্লাছ ফ'ৰ বা ফাইভ ক্লা থ্ৰী আছো বা টু আছো তেতিয়াৰ পৰা একদম বাচ্ছাৰ পৰা খেলা আমাৰ ল'ৰাৰতো জানাই নে সৰু পৰা ক্ৰিকেটৰ পৰা একদম পাগল হৈ যায়
উম
সেইটো এতিয়াও আছে তোমাৰ ইয়াতে যে খানাপাৰা ফিল্ডটো জান নাই খানাপাৰাত যে এটা যে ডাঙৰ যে ফিল্ড আছে যে
জানো জানো
এই আজি যে এটা ইয়াত আছে এটা অডিৰিয়াম বনাইছে অডিটৰিয়াম
অ দেখিছো ৰবা
সেই তাতে ডাঙৰ ফিল্ড যে আছে এগ্ৰিকালচাৰ সেই তাতে আমি খেলো
হয় নেকি তাতে বহুতে দৌৰিবও যায় ন মানুহবোৰে
অ অ সেইটোৱে তাতে আমি খেলিম সেইটো নহয় মেইন ফাংচন হোৱাটো নহয় এইবাৰ নতুনকৈ যে কিবা বনাইছে যে গম পালা
অ
এই যে লি লিলিহঁতৰৰ লিলিহঁতৰৰ কাষত যে আছে যে
অ
ভিতৰৰ ৰাস্তাটো যে সেইটো তাতে
ভালেই খেলিব লাগে
সেইটোৱে অলপ খেলি মানে ভাল লাগে মানে মানে তাতে খেলিলে মানে লগৰবোৰে আহে ত অলপ খেল ধেমালি হয় আৰু আৰু শৰীৰৰ কাৰণেও ভাল মানে একদম মানে স্বাস্থ্যৱান কৰি দিয়া মানে যিমান আমি খেলো মানে এনেকুৱা খেলিলেতো এক প্ৰকাৰৰ এক্সাৰচাইজ হৈ যায় আমাৰ কাৰণে
উম ঘৰত থকাতকৈ এনেকে খেলি থাকিলে মনো ভাল হৈ থাকে
উম সেইটোয়ে কলো মানে এক্সাৰচাইজ হয় আৰু কিবা কিবি ভাল মানে ত সেইটো মানে অলপ খেলি দিও আমি যাই কিনে
ভালেই আছে
পিছে তুমি যে কৈছা ক্ৰিকেট খেলা আগতে যে ক্ৰিকেট খেলিছিলা মানে কিহৰ কাৰণে খেলিছিলা, কোনোবা মানে ক্ৰিকেটাৰক চাই নাই, নেকি যে মন গৈছিল?
ক্ৰিকেটাৰক, চাই মানে মই কলো ন, আগতে মোৰ বহুত লগৰ ল'ৰাবোৰ আছিল সিহঁতে খেলে মানে ময়ো খেলিব যাওঁ আৰু তেতিয়া আৰু বেলেগ ক্ৰিকেটৰ কাৰণে বেলেগে যৌচ।
গম পাইছিল, ছিক্স ফৰ মাৰিছিল নে, আউট কৰিছিল নে আৰু।
অ, খেলিছিলো অ, ছিক্স, ফৰ, মাৰি পাইছো, কিন্তু মই বল দৈলালে, আউট হৈ পোৱা নাই কোনো।
মানে তোমাৰ বলত ছিক্স-ছিক্স, ফৰ মাৰিছিল।
অ, সেইটো হয়ে, তেতিয়া। বাকী আৰু মানে কি আৰু, আজিকালি ক্ৰিকেট খেলা, চলে চোৱা নেকি, খেলা এইবোৰ চোৱা নেকি খেলা, ক্ৰিকেট খেলা যে হয় যে। ইণ্ডিয়াৰ খেলা, এইবোৰ আই, পি, এল, এইবোৰ। মানে এতিয়াও মানে, সেইটো মানে অ, আছে মানে তোমাৰ মানে অলপ মন মন, মানে কি, মনত ক্ৰিকেট এতিয়াও ভাবটো আছে মানে।
আছে আকৌ।
অ, সেইটোয়ে মানে সৰুৰ পৰা যিটো খেলা, খেলা যায় সেইটো আৰু কেতিয়া মানে পাহৰা নাযায় আৰু।
উম, ফুটবলো চাই ভাল লাগে।
তুমি কৈছা, তুমি চোন ফি, ফায়াৰ নোচোৱা বোলে।
নাচায়ে আৰু কেতিয়াবাতো চোৱা যায়।
মানে ক্ৰিকেটো মানে, অলপ বেছিকৈ চোৱা যায় মানে তোমাৰ।
অ,
এতিয়া আমাৰ ভাৰত হ'ল, আমাৰ মানে যিটো দেশত আছে, এতিয়া ইহঁতে ক্ৰিকেট প্ৰধান দেশ হয় এইটো।
হয়, তেতিয়া আৰু ক্ৰিকেট চাব কাৰণে, মানুহৰ ইমান মানে ইচ্ছা চবে, গ্ৰুপ বান্ধি, বান্ধি, চাই যে।
অ, অ, গম পাওঁ।
তোৰ ভাল নে?
তুমি চাব গৈছা নেকি, এইবাৰ আমাৰ ইয়াতে যে, অসমত যে, খেলা যে হৈছিল?
মই যোৱা নাই, তুমি গৈছিলা?
অ, এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ খেলা যে হৈছিল, সেইটোত মই চাব গৈছিলো।
অ, ভাল লাগে ন, আগৰ পৰা চাই কেনে।
সেইটো মানে পুৰা, বৰষুণ দি আছিল, আমি ভাবি আছিলো খেলতো নহ'ব, নহ'বই। লাষ্টত মানে খেলাটো হৈছে, দহ অভাৰ নে, এনেকুৱা খেলা হৈছিল। দহ বা বাৰ অভাৰ হৈছিল, কিন্তু ভাল লাগিছিল চাই একদম।
অ, এইবাৰ আহিলে মোকো, মা তিবা, চাবলে একেলগে চাব যাম।
তে, ইণ্ডিয়াৰো কাৰোবাৰ এটা খেলা আছে, চাব যাবা নেকি?
এতিয়া হ'ব?
বেছিদিন নাই আৰু মই শুনা মতে।
যাম দিয়া।
উম, মই সেইটো ভাবিছো যাওঁ বুলি।
একদম, কাপোৰ পিন্ধি যোৱা নে?
কি, ব-কি ক'লা?
মানে নিজৰ ফেভৰেট টিম টোৰ কাপোৰ পিন্ধি যোৱা নে?
নাই মানে সকলোৱে তাতে ইণ্ডিয়া টিমে পিন্ধি যায় গমেই পালা।
অ আৰু।
আই পি এলত মানে মই ই ফেভটট মানে অলপ ইমান মই আই পি এলটো ইমান ভালকে ই- মান মুমাই ইণ্ডিয়ানছৰ খেলা অলপ গুৰুত্ব দিয়ো বাকী কেইটাত ইমান গুৰুত্ব নিদিওঁ।
হয় নেকি?
তুমি পিছে আই পি এল চোৱানে নোচোৱা?
চাও মই।
কোনটো টিমক ভাল পোৱা? মানে কোনটো টিমক ছাপৰ্ট কৰা তুমি আই পি এলৰ? হেল্ল'
হেল্ল'
অ মানে আই পি এলত কোনটো টিমক চাপৰ্ট কৰা মুম্বাই, ৰাজস্থান, চেন্নাই নে আৰ চি বি?
মই আৰ ছি বি।
অকল আৰ ছি বি আৰ ছি বি। চেন্নাই ভাল নোপোৱা? অলপ বুজিব পাৰা সেইটোয়ে। ইমান ভাল নাপাও টিমটো মই।
অ' হ'
আছে বহুত কাৰণ আছে এইবোৰ বুজি নাপাবা ভাল নাপাবা মান ইমান টিমটোক মই। বেয়া নাপাও বেয়া পাওঁ বুলি নকওঁ। কিন্তু মই ভাল নাপাওঁ মানে বহুত কাৰণ আছে।
একো নাই বাৰু চবৰে নিজৰ নিজৰ থাকে ন ফেভৰেট।
উম সেইটয়ে। বাকি আৰু সেই- টোৱে সেই পিছে আৰু লাহেকে আৰু এতিয়া আৰু এতিয়া আজিকালি কি বেডমিন্টন খেলা ৰাস্তাত কৰিছা?
অ এতিয়া বেডমিণ্টন খেলো।
ক্ৰিকেট খেলিব যদি লগৰ কেইটা খেলে দেখা পালে মন নাযায় নেকি?
মন, এতিয়া কোনো লগৰে নাই ন আগতেতো বহুত আছিল তেতিয়া চাগে- সেনেকুৱা হ'লে চাগে ময়ো খেলিব গলো হয়। কিন্তু এতিয়া লগৰে নাই কাৰণে এতিয়া আৰু বেডমিণ্টনে খেলো কেতিয়াবা গধূলি।
অ আৰু সৰু ল'ৰা সৰু বাচ্ছাবোৰ খা যি খেলে নাই পথাৰবোৰত?
খেলে খেলে।
চালে মন যে পুৰণি কথাবোৰ মনত আহি যায় চাগে?
অ' সিহঁতক- আগৰ কথাবোৰ যেতিয়া মনত পৰি যায় ভাল কৰি।
উম গম পালো সেয়া আমাৰো মানে আমাৰ ইফালে যেতিয়া সৰু বাচ্ছা বোৰে যেতিয়া ক্ৰিকেট বা- কিবা কিবি ফুটবল খেলে সেয়াই আগতে মানে বহুত বহুত খেলিছিলো ন। সেইবোৰ মনত আহি যায়। আজিকালি খেলো মানে ইমান আগতকৈ আমি সময় নাপাওঁ নহয়। মানে সপ্তাহত দুই সপ্তাহ মূৰত এদিন খেলা যায় সেইটোয়ে আৰু।
উম আজিকালি যে চব ব্যস্ত মানুহ।
উম সেইটোয়ে মানে বেয়া লাগে মানে যেতিয়া খেলা হয় এনেকে কোনোবা বেলেগে খেলি থাকে আমি- দেখা পালে মানে চাব চাই কিনে অলপ মন অ নিজে মন মনত খেলিব- মানে আমাকো খেলিব মন যায়। কিন্তু সেইটোয়ে আৰু আজিকালি সময় নাই নহয় কাৰোঁ।
তুমি টুৰ্নামেণ্ট খেলা নে?
অ', মাজে মাজে আমাৰ টিমে খেলিব যাওঁ।